অহ বাইদেউ।
অ কি খবৰ?
খবৰ আছে আৰু ভাল বেয়াৰ মাজত কি বুলি নো কম আৰু। গৰমতটো বেছি বাবে ইমান ভালো নহয়।
অ আজি অকমান বতৰটো বেছি গৰম।
মই মানে দুপৰীয়া যিটো ৰূপত আহিছিল বতৰটো কলা হয়। মেঘে আব- বৰি ধৰিছিল। মই অলপ ভালেই বৰষুণ এজাক আহিব ম ঠাণ্ডা পৰিব। কিন্তু ওলোটাহে হ'ল।
অ যোৱাকালিও এইখিনি সময়ত বৰষুণ দিছিল এক যাক। ডাঙৰকে মই ভাবিছিলো আজি আহিব চাগে।
আজিতো একেবাৰে বৰষুণ দিয়াৰ প্ৰস্তুতিয়েই একেবাৰে ধুম ধামেৰে চলিছিল বতৰটো তাৰপাছত মই মানে ডিউটি গৈ থাকোতে ভাবিছোঁ যেনে তেনে ডিউটিটো পালেই হ'ল আৰু যেনে তেনে পালেই হ'ল। পিছে কিন্তু একোৱেই নহ'ল।
তাকেইটো আজি আপোনাৰ গধূলি আছিল নেকি ডিউটি?
অহ আবেলি আছিল। উম ঠিকে আছে বাকী আপ- আপুনি ঘৰতে আছিল নে ক'ৰবাত ওলাই গৈছিল আজি?
অ ঘৰতে আছো ক'তো যোৱা নাই অহা কালি কৰ'বাত যাব লাগিব আৰু। পাণবজাৰৰ পিনে, তাকে মই এয়া বতৰৰ হেৰিত ত চালো কালিৰ তাপমানতটো কিমান হ'ব কালি আজিতকেও বেছি দেখা- আজি অ আজি চৌত- ত্ৰিশ ডিগ্ৰী চেলচিয়াছ দেখাইছিল অহাকালি আকৌ সাতত্ৰিশ ডিগ্ৰী আছে।
অ সাতত্ৰিশ হলেতো বহুত কষ্ট হ'ব।
তাকেইটো এতিয়া তাকে ভয়ে লাগিছে কালি কেনেকুৱা বা হয় গৰমতটো? জুলাই মাহ পৰাৰ লগে লগে আৰু একদম আহিল। তাকে গৰম বন্ধ আৰু পুৰা গৰম।
অহ মই মানে ইয়াৰ আগলে কৈ আছিলো এটা মানে পুৰা গৌৰৱত। এইবাৰ মানে গৰম দিছে যদিও অসমত থকা বুলি বাচিছ- আৰু এনেকে মানে এটা ডাইলগ খনাই দি আছিলো মই তাৰ পাছত এইবাৰ হে মান-
এতিয়াহে দে-
কিছু আৰু আচল ৰূপটো মোকে এনেকে প্ৰত্যাহ্বান জনালে নেকি বতৰটোৱে।
যে চাহ কিমান মই দিব পাৰো মোৰ পাৱাৰটো উম।
উম। সূৰ্য দেৱতাৰ একদম পুৰা পাৱাৰ দেখাই দিছে আৰু।
চেলেঞ্জ একচেপ্ট কৰি লৈছে।
অঁহ তাকে।
ৰাতিপুৱা ভাগতে আছে ৰ'ব এনে মই আবেলি থাকিলেই ভাল পাওঁ মানে অলপ গৰমটো যাতে পাৰ হৈ যায়। গৰমৰ সময়খিনি, আজিটো অলপ ঠাণ্ডা পৰেই দিয়ক চোন আৰু ৰাতিপুৱাও শুই উঠাৰ লগে লগে মানে ইমান গৰমতো অনুভৱ নহয়।
অঁ আপুনিটো দুচকীয়া বাহন চলাই যায় চাগে
হয় হয় মই চলাই যাওঁ তেতিয়া মানে কি হয় যিখিনি ঠাইত ৰ'দটো পৰে একেবাৰে কলা হৈ গ'ল এতিয়া, মোৰ মানে চ সূৰ্যই মানে বেয়াকে পৰিছে।
এহ। এইকেইদিন অকমান ভালকে হাত দীঘল কাপোৰ পিন্ধি যাব চেষ্টা কৰি গৰম হ'লে উপায় নাই নহ'লে ছালখন পুৰি যায় নহয়।
অঁ হয় আপুনি ঠিকে কৈছে। মানে কিনিব পায় কিনাহে হোৱা নাই। কিনিম কিনিম কে মানে যোৱাও হোৱা নাই। সেইবোৰ চাগে অনলাইনতে অৰ্দাৰ দিব লাগিব আকৌ ভাবো অনলাইন অৰ্ডাৰ দিয়ালৈ ঠাণ্ডাই পৰি যাব মানে কমিয়ে যায় নেকি ৰ'দতো।
নাই আজিকালি যে ইয়া সোনকালে যে অহা অনলাইন এপ কেইটা যে আছে। এয়া ফ্লিপকাৰ্টত অঁ পাই মই দেখিছিলো এদিন। তাতে চাবচোন বিচাৰি থাকিব পাৰে। হয় হয়। তাকে, উমহ।
ঠিকে আছে। বাকী আপুনি বাৰু এই পুৰণা যিবোৰ আপুনি কাপোৰ কাপোৰ - কানি পিন্ধে মানে পুৰণা হয় যে, সেইবোৰ কি কৰেনো? মানে মোৰ ইমান পুৰণা কাপোৰ জমা হৈছে জাপি -জাপি তত
অঁ, আমাৰো একে কথা কাকো দিয়াওঁ নহয় শাক আৰু একো ইউ মানে ব্যৱহাৰ কৰাও নহয় দ্বিতীয়বাৰ কিছুমান কাপোৰ মানে এনেকুৱাকে এনেই পৰি আছে বহুখিনি, তথাপিও আজি ৰাতি পুৱা মানে আমাৰ ওচৰতে এগৰাকী বাইদেউ থাকে। তেওঁ মানে নিজৰ ঘৰতে, উমহ পুৰণা কাপোৰেদি ধুনীয়া ধুনীয়া বস্তু বনাই। নতুনকে আৰম্ভ কৰিছে আৰু তেওঁ অকমান কাপোৰ অ খুজিছিল আমাৰ পৰা মানে যদি পুৰণা কাপোৰ আছে ভাল ভাল ভাল ডিজাইন থকা তেনেকুৱা কুৱা যদি আছে দিব কৈছিলে। সেইকাৰণে আজি ৰাতিপুৱাই বিচাৰি বিচাৰি উলিয়াই অলপমান দি আহিলো তেওঁক।
অকমান মানে চাফা হ'ল আৰু ন।
অঁ মানে থৈ দিয়া থাকে ঘৰতে বে বেগ এটাত বান্ধি। বহুত দিগদাৰ এইখিনি মানে মানে পেলাবও নোৱাৰি কাকো দিবৰ কাৰণে সুবিধাও নাপাওঁ।
চবকে দিবও বেয়া লাগে পুৰণা কাপোৰ দিলে কি বুলি বা ভাবে।
ভাবিবও পাৰে কিছুমানে বেয়া পাব পাৰে। তেনেকে বহুখিনি নতুন কাপোৰো এনেকে উম গাত নোহোৱা হৈ গ'ল। সৰু হৈ গ'ল। কিছুমান কাপোৰ ঢিলা হৈ গ'ল, তেনেকে থৈ দিয়া আছেই আৰু এতিয়াও বহুখিনি।
হয় হয় দিয়ক ঠিকেই, বৰ খেলি-মেলি এইবোৰ। ছোৱালীৰ অলপ বেছিয়ে থাকে কাপোৰ, আৰু মানে এতিয়া আগত কে শকত হ'লো।
অহ।
শকত হোৱা বাবে পুৰণা কাপোৰ খিনি মানে, খুব প্ৰিয়, প্ৰিয় কিছুমান পোচাক মানে এতিয়া এনেই থৈ দিব লগা হৈছে, পিন্ধিব নোৱাৰো।
অহ হ'।
আগতে ভণ্টিক দিছিলোঁ, এতিয়া আজিকালি ভণ্টিৰো সেই একেই দশা মানে, শকত হৈছে
উম', আপোনাৰ টো বাৰু বিয়া হোৱা পিছতহে শকত হৈছে চাগে, ভন
নাই, নাই আগৰ পৰাই বাঢ়িছে চাৰিওফালৰ পৰা চৰ্বি
অহ', ৰাতিপুৱা অকমান ব্যায়াম কৰিব চাব, যদি পাৰে
টো বেছি যে ব্যায়াম কৰিবলে মানে মানে, উঠাটো মানে অসম্ভৱ হৈ যায়, আৰু ৰাতিপুৱালে।
হয়, হয়।
কেতিয়াবা কেতিয়াবা ৰাতিপুৱা প্ৰ প্ৰাত ভ্ৰমণত তেনেকে যোৱাৰ এটা মানে পৰিকল্পনা হয়। ভন্টি কো কওঁ, মাকো কওঁ কেতিয়াবা মানে ধৰক এ এমাহত এবাৰ যাও আৰু। প্ৰাতঃ ভ্ৰমণ
সেইখিনিতো আৰু একো লাভ নহয় চাগে, তেনেকে
নাই লোকচানহে হয় নেকি, আহি আকৌ এটোপনি মাৰি দিওঁ
হে, হে, হে, হয় নেকি।
আগতে মানে ডিউটিলে ওলাই গ'লে মই হেৰি কৰিছিলো, খোজকাঢ়ি গৈছিলো।
অহ'।
মানে ধৰক একেবাৰে তিনি, তিনি কিলোমিটাৰ মান মই খোজকাঢ়ো মানে আগ আগতে, এতিয়া এই দুচকীয়াখন থকাৰ পৰা মানে, খোজ কঢ়াটোও কমিল। এতিয়াতো, এতিয়া সামান্য যদি ওচৰৰ বজাৰখনতো যাও মই সে দুচকীয়াখন নিদি -নিদিলে নহয় মানে।
অহ' আপোনালোকৰ অকমান দিগদাৰো হয় দিয়কচোন, পাহাৰত থাকে। উঠি যাবৰ কাৰণেও আকৌ পইচা খৰচ কৰিব লাগে, খোজকাঢ়ি আহিলেও।
সেই তথাপিও আগতে আৰু অলপমান তেতিয়া খোজ কাঢ়িছিলো, অকমান থিক আছিল মানে, শৰীৰটো
উম', উম'।
এতিয়া মানে বিকিব পৰাকে হৈছে আৰু চৰ্বি
হে, তাকে। অহ' মোৰো এইকেইদিন খোজ কঢ়াতো একদমেই হোৱা নাই, আগতে কলেজলৈ গ'লে খোজকাঢ়িয়ে গৈছিলো, পাৰিলে কলেজলৈকে যাওঁ খোজঢ়ি গাড়ী, অট নোলোৱাকে, এইকেইদিন আৰু এতিয়া কলেজো বন্ধ হয়, কাৰণে ঘৰতে বহি-বহি আছো আৰু, বাঢ়ি গৈ আছে পেট। টো
তাকেই, সেইটোৱে টো এতিয়া কেতিয়াবা মনতে ভাবো কৰো বুলি ব্যয়াম আৰু অস ক্ষীণাম শোলে বুলি নহয় বাৰু ব ব্যায়াম কৰিলে বহু বেমাৰ আজাৰ কমি থাকে আৰু মানে কেতিয়াবা ভাবো এইটো ৰাতিপুৱা ৰাতিৰ আহাৰটো নাখাও মানে নাখাও বুলি ভাবো কিন্তু আকৌ কেতিয়াবা পতকে বেমাৰ বোৰ হৈ যায় তেনেকে দুৰ্বল হৈ
অ', হয়-হয় গম পাইছো। উম, উম। উপায় নাই আৰু উম তাকে।
ঠিক আছে বাকী এনে আপোনাৰ কিবা নতুন খবৰ আছে নেকি?
নতুন খবৰ নাই তেনেকে আছো আৰু এই আগৰ জীৱনটোৱে ক গোটাই আছো এনেকে আকৌ ফুৰাও হোৱা নাই একেইদিনৰ ভিতৰত। গৰম বন্ধত আশা আছে আৰু কৰবাত যদি যোৱা হয়। আপোনালোকৰ কিবা উম, প্লেন আছে নে গৰম বন্ধত যোৱাৰ?
নহয় মোৰতো গৰম বন্ধ নাই এতিয়া ঘৰত যি দুগৰাকী সদস্য আছে সিহঁতৰ পৰা মতামত ল'ব লাগিব আৰু যদি ক'বাত যাব বিচাৰে যাম আৰু যদি বোলে ঘৰত থাকিব লাগে ঘৰতে থাকিম। তেনেকুৱা আৰু মোৰ নিজাকে একো নাই পৰিকল্পনা তেনে।
তাকে।
কি এনে উম, শিলংৰ ফালে এপাক যাব পাৰি।
অ' গৰম বন্ধতো বেলেগ নহ'লে শ্বিলঙতে যাওঁ আৰু গুৱাহাটীৰ মানুহখিনি।
অ' আকৌ ভাবো ইমান ভিৰ হব ৰাস্তাবোৰ। সৰু সৰু ৰাস্তা যে শ্বিলঙত।
দাম লাগি যায় পুৰা।
যাম হ'লে আকৌ এইবোৰ
এদিনৰ ৰাস্তা হলেও যাম লাগি-লাগি বহু ৰাতি হৈ যায় আহোঁতে।
অ' আৰু মানে এদিনত ঘুৰি আহিলেও বহুত ভাগৰ লাগে। ঘুৰি আহি পোৱা পাছত
আৰু এটা জাগা নহয়-নহয়, ওচৰে-ওচৰে বহু গেটা জাগা ফুৰা যায়। গলে আৰু এনে আহিব বেয়া লাগে।
উম, তাকে।
তাকে।
কৈছে বাকী এতিয়া আপুনি পঢ়িবনে?
অ', অকনমান পঢ়া শুনা কৰি আছো। এঘাৰটা চাৰে এঘাৰটা মানত শুই যাম আৰু।
ঠিক আছে বাৰু মইওতো আৰু বহুত টোপনি ধৰিছে মোৰ।
অ', অ' দিয়ক শুই যাওক কালি আকৌ ডিউটি যাবৈ হব।
অ', শুভৰাত্ৰি দেই বাইদেউ।
দিয়া শুভৰাত্ৰি।